হেল্ল' শুনিছা নে তুমি মোৰ কথা
অহ অ শুনিছো শুনিছো উম
দিয়া তোমাৰ কি খবৰ?
আছো ভালে আছো দিয়া মই বহুত
ভালে আছা মোৰো আছো আৰু ভালে আছো এইকেইদিন ভালে কুশলে গৈ আছে আৰু দিন কেইটা মোৰ।
উম।
ক'ব গ'লে এতিয়া হেৰি কি আছিলে আমাৰ নতুন অহা খানমাতিত আৰম্ভ হ'ব হ'ল মানে তোমাৰ চেমিষ্টাৰ বুলি যে হৈ যে সেয়া আৰম্ভ হবই হ'ল এয়াই অকমান পঢ়া শুনাটো এতিয়া অক অকমান জোৰ দিব লগীয়া হৈছে আৰু আমি।
এ একদম আৰু জোৰটো দি দিব লগা হৈছে আৰু।
মানে ক'ব গ'লে এতিয়া আমি যিহেতু এতিয়া আমাৰ তৃতীয় বছৰ
হুম হুম।
এতিয়া যিহেতু আমি ইঞ্জিনিয়াৰিঙত তৃতীয় বছৰত সোমালোঁ আৰু
হুম।
আমি যোৱা দুই বছৰত যি আমি মানে ভুল কামবোৰ কৰিলোঁ আৰু ফাল্টু আমিবোৰ যিমান কৰিলো আৰু সেইবোৰক আমাৰ শুধৰাবৰ কাৰণে টাইম হৈ গৈ মানে সময় হৈ গৈছে।
অ একদম একদম একদম।
তুমি কিবা এই গৰমৰ বন্ধকেই দিনত কিবা পঢ়িলা নেকি তুমি?
অ এতিয়া মানে মানে কলেজত যাই কিনেহে আৰম্ভণি দিম আৰু ভালকে মানে।
হয় হয় হয় একদম মানে এইবাৰ মানে আমি দুয়ো এটা কাম। কৰিম দিয়া আমি দুয়ো এইবাৰ ক'লে হেৰি কলেজত যোৱাৰ পিছত মানে তোমাৰ। সপ্তাহত গোটেইকেইদিন নহ'লেও মানে কেইদিনমান আমি পুথিভঁৰ পুথিভঁৰালত যাই কিনে পঢ়িব।
অ অ একদম একদম নিশ্চয় নিশ্চয় যাম দিয়া।
নিশ্চয় মানে আমাৰ যিহেতু আমাৰ পঢ়া যোৱা বছৰো একো নহ'ল।
যোৱা বছৰে একো নহ'ল।
এইবছৰ আকৌ আমি ভালকৈ পঢ়িব লাগিব কাৰণ আমাৰ পিছত মানে এতিয়া যি পঢ়ি পিছত সেইবোৰে কাম দিব মানে আমাৰ। গম পাইছা নে? হয় মানে এতিয়া যদি আমি যদি ভালকৈ যদি নপঢ়োঁ ন, তে পিছত মানে আমাৰ চা কৰি তাকৰি পোৱাটো মানে আমাৰ হেৰি একদম অসুবিধা হ'ব।
অসুবিধা হ'ব অসুবিধা হ'ব একদম।
সেইয়াই আৰু আমাৰ যিহেতু দুটাৰে আমাৰ দুয়োটাৰে মানে হেৰি কি আছিলে পঢ়া পাতিখিনি একেই মানে আমি দুয়োটা একেই ব্ৰাঞ্চ ৰে হয় যিহেতু, সেইকাৰণে মানে আ আমি মানে দুয়ো মিলি কিনে পঢ়ি পঢ়িবৰ কাৰণে চেষ্টা কৰিম আৰু গম পাইছ নে?
হয় হয় হয় হয় হয়। অঁ পাই আছো পাই আছো।
হয় হয়। বাকি তুমি ভাত চাতটো খালে?
অ খালো খালো দিয়া।
সেয়াই দিয়া আৰু মানে এতিয়া তোমাৰ এই মই মানে আ জি হেৰি নিৰামিষে খালো মায়ে কিবা হেৰি বনাইছিল দালি ভাত আৰু হেৰি কি আছিলে পনীৰৰ চব চবজি এখন বনাইছে।
আচ্ছা আচ্ছা ভালে দিয়া।
আৰু পনীৰ দিয়ে ভাতটো খালোঁ আৰু।
উম হম।
মানে এইকেইদিনে আৰু ভালকে খাই লওঁ আৰু ভাত তো মানে যিহেতু কলেজত গৈ কিনে আকৌ আমাৰ হেৰি কি আছিলে ভাত খোৱা জেগাটো মানে একদম যিহেতু লেতেৰা হয়।
জানোয়ে জানোয়ে সেইটোতো তুমিও জানা মইও জানো ইমান বেয়া বনাই।
বেয়া বনাই আৰু মানে ভাতটো খাবলগীয়া একদমেই নহয় মানে।
নহয়। আৰে এতিয়া তুমি এতিয়া তুমি জানাই চাগে এইটো আমাৰ আহ যিহেতু আমাৰ মেচ ফিছ হয় এইটো বাঢ়িছে।
হয় হয় হয় গম পাইছো ৰবা মই।
হম।
চাৰে চৈধ্য হাজাৰ মান টকা কৰালে ন মেচ ফিজৰ পইচাটো। এতিয়া যদি ভাল চাই খানা নিদিয়ে এতিয়া আৰু আমাৰ বহুত দুখ
বহুত দুখ লাগিব তাকেই।
মানে আমাৰ যিহেতু আগতে ক'ব গলে কিমান আছিল, চাৰে পাঁচ ছয় হাজাৰ মানেই আ ছিল চাগে ন টকা খিনি, অ ছয় হাজাৰ ছয়শ টকা আছিল খাব মানে আমাৰ ছয় হেজাৰ ছয়শ টকাত মানে কি আছে যদি লৈছিলোঁ মানে ইমান গাত নালাগিছিল। গম পাইছ নে মানে যিহেতু ছয় হেজাৰ ছয়শ টকাটো মানে তোমাৰ ক'ব গ'লে একদিনত মানে তোম গোটেইখিনি গোটেই সাজ মিলাই কিনে মানে একদিনত তোমাৰ ত্ৰিশ পঁইত্ৰিশ টকা মানহে পৰে চাগে। ছয় হোজাৰ চাৰে ছয় হোজাৰ টকা হ'লে পাঁচ মাহত মানে এই ত্ৰিছ পঁইত্ৰিছ টকা গ'লে ইমান গাঁত নালাগে।
গাত নালাগে এতিয়া
চৈধ্য হাজাৰ টকা ল'ব। তে তোমাৰ প্ৰ প্ৰতিদিন যদি পাঁচ মাহত যদি চাৰে চৈধ্য হাজাৰ টকা লয়, তেতিয়া তোমাৰ প্ৰতিদিন ক'ব গ'লে তোমাৰ এক এশ মান টকা কৰি লৈয়ে।
এশ ন এশ।
এতিয়া যদি সেই এশ টকাত যদি ভাল চাই যদি আমাক যদি হেৰি কি আছিলে খানা চানা যদি নিদিয়ে
হম হম।
মানে পুষ্টিকৰ আহাৰ যদি আমাক নিদিয়ে তেতিয়া মানে আমাৰ হেৰি কি আছিলে বহুত বেছিয়ে দুখ লাগিব গ
বহুত বেছিয়ে লাগিব তাকে
স মানে আৰু মানে হেৰি আমি যিহেতু এতিয়া তোমাৰো এতিয়া নিজে তোমাকতো ঘৰৰ পৰা ইমান পইচা নিদি আছিল। গে হয়নে নাই আমাকো এতিয়া একেই কথা তোমাৰ তোমাকো মানে কিমান মান দিয়ে এনেই মানে ঘৰৰ পৰা পইচা তোমাক
মানে এনে আৰু তিনি চাৰি হাজাৰ মান পাও আৰু
সেয়াই মানে মাহটো চলাৰ কাৰণে তিনি হোজাৰ আৰু চবকে দিয়ে আৰু খালী এতিয়া যদি আমাৰ যদি চাৰে চাৰে চৈধ্য হাজাৰ টকা লৈ কিনে তাৰপিছত আকৌ যদি আকৌ যদি ঘৰৰ পৰা যদি আমি তিনি হাজাৰ টকাও যদি কম হয় আমাৰ চলিব কাৰণে সেইটোৱেই আমাৰ বহুত দিশ
বহুত দিগদাৰ হৈ যাব তাকে এবাৰ কিন্তু মোৰো আশা আছে চোৱা ভাল কৰিব পাৰে আৰু
অ খানা যদি ভাল যদি কৰে তেতিয়াটো আৰু বহুত খিনিয়ে ভাল আমাৰ সেই তলৰ পৰা পোৱা তিনি হাজাৰখিনিও মানে জমা হৈ যাব
জমা হৈ যাব একদম
সেয়াই মানে এতিয়া মানে যিহেতু আমি হেৰি নতুন যুগৰ ল'ৰা ছোৱালী আৰু
হুম-হুম
মানে আমাৰ ঘূৰিব ফুৰিবও বহুত ইচ্ছা যায় মানে
তাকেই বহুত ফুৰিবলৈ ইচ্ছা যায়।
ইচ্ছা যায় সেইকাৰণে যদি ঘৰৰ পৰা পোৱা পইচাখিনি যদি অকণমান যদি আমি জমাই থ'ব পাৰোঁ।
উম
আৰু যদি আমি ক'ৰবাত বেলেগতো অকণমান কাম-চাম বিচাৰি কিনে যদি অকণমান যদি পইচা যদি কমাব পাৰোঁ আমি।
তাকেই
তেতিয়া মানে আমাৰ মানে ঘূৰিব ফুৰিব যোৱাত পইচাখিনি মানে বহুত সহায় পাওঁ আৰু ঘৰৰ পৰা নুখুজিলেও হয় মানে
উম সেইটোৱেই-সেইটোৱেই
আৰু মানে এতিয়া তুমিয়ে নিজে কোৱা তুমি যদি ঘৰৰ পৰা খোজা তুমি চোন যদি পইচা যদি খোজাই ঘৰৰ পৰা ফুৰিব যোৱাৰ নামত তোমাৰ মা দেউতাই মানে ইমান দিগদাৰ পাব মানে
দিগদাৰ পায় আৰু নিজকে অলপমান বেয়া লাগে।
বেয়া লাগে অ হয় হয় হয় মইতো গম পাওৱেই বাৰু
উম।
এতিয়া মানে তোমাৰ কিবা হেৰি আছে নেকি মানে কিবা ভাবি থৈছা নেকি যে তুমি এইবছৰ ক'ৰবাত। ফুৰিবৰ কাৰণে যাবা বুলি
নে এবছৰটো ইমান ভবা নাই বাৰু অ কিন্তু আমাৰ লগৰকেইটাই কৈছিল মানে মোৰ যে মানে তোমাৰ সেই আগষ্টৰ মাহত আৰু একমাহৰ পিছত কিবা আমাৰ অসমতে আছে। তোমাৰ জুকবিলি বুলি জানাই তুমি
অ অসমত নহয় মানে নাগালেণ্ডত আছে সেইটো হয় হয় হয়।
তে তাতে মানে যাবও কৈছে আৰু আমাৰ মানে এতিয়া মানে প্লেন হৈ আছে আৰু গম পাইছা। হেল্ল' অ পাই আছোঁ পাই আছোঁ অলপ অ সেইটোৱেই আমাৰ লগৰকেইটাই মানে প্লেন বনাইছে আৰু তাত
হয় হয় হয় হয় হয় মানে এটা ভ্ৰমণ ভ্ৰমণ ভ্ৰমণ কৰিবা লগ
অ ভ্ৰমণ কৰিম আৰু লগৰকেইটাৰ লগত মানে
হয় হয় দিয়া ময়ো তোমাক জনাম দিয়াচোন মই। যদি যোৱা হয় তে মানে মোৰ যদি যাব মন যে তোমালোকৰ লগতে গুচি যাম আৰু মই সেনেকুৱা হ'লে।
আহ যাব পাৰা আমাৰ লগত ভালে আৰু আমাৰ জনিও ভাল।
হয় হয় মানে যিমান মানুহ হয় মানে সিমান মানে কম পইচাত। ইয়াতে ভ্ৰমণ বোৰ গম পাই নে যোৱা বছৰ মানে মই তোমাৰ হেৰিত গৈছিলোঁ দাৰ্জিলিং নামৰ ঠাই এটা আছে সেইটো ঠাই মানে ৱেষ্ট বেংগলত ইয়াতে আছে পাহাৰোৱা জাগা এটা হয় আৰু সেইটো তাতে মানে যাওঁতে মানে আমি ক'ব গ'লে আমাৰ কলেজৰ পৰা মানে মোৰ শ্ৰেণীৰ পৰাই আৰু গোটেই কেইজন মোৰ শ্ৰেণীৰে আছে
উম হম উম
খিনিৰ পৰা কমেও নহ'লে তোমাৰ দহজন মান ল'ৰা দহ বাৰজন ল'ৰা গৈছে।
আচ্ছা
সেই দহ বাৰজন ল'ৰা যাওঁতে মানে এতিয়া যদি তুমি যদি ভাবা এ দাৰ্জিলিং যাওঁতে তো মানুহে কয় আৰু যে তোমাৰ ছয় সাত হাজাৰ টকা লাগে।
লাগে লাগে।
কৰিবা আমাৰ চে- চাৰি হাজাৰতে গোটেই দাৰ্জিলিং ভ্ৰমণতো মানে শেষ হৈ গৈছে আৰু -
আচ্ছা হয় নেকি এ কমতে হৈ গ'ল তোমাৰ দেখোন বহুত।
কমতে কমতে হৈছে ম আমি ঘৰৰ পৰা নিজেই আমি ইমান কমত হ'ব বুলি ভাবাই নাছিলোঁ। ঘৰৰ পৰা আমি মই নিজৰ পইচা বচাই কিনে মোৰ চাৰি হোজাৰমান বচোৱা আছিল নিজৰ।
হম হম হম
আৰু ঘৰৰ পৰা মই তিনি হাজাৰমান লৈছিলোঁ আৰু। সেই ঘৰৰ পৰা তিনি হাজাৰ যি লৈছিলোঁ মই সেই তিনি হাজাৰ তিনি হাজাৰ হৈ কিনে ঘুৰি আহিলোঁ মানে গম-
আচ্ছা
মানে মোৰ ভ্ৰমণটোত মানে মোৰ ঘৰৰ মানুহৰ পইচাও নালাগিলে লগতে মই- ছাত্ৰ হিচাপে মানে যোনখিনি পইচা মই ছাত্ৰ এক বছৰত মই যিমান ছাত্ৰ হিচাপে জমা কৰিব পাৰিছিলোঁ আৰু তিনি হাজাৰ চাৰি হাজাৰ মান টকা সেই চাৰি হাজাৰতে মানে মোৰ মানে ক'ব গ'লে এটা ভ্ৰমণ হৈ গৈছিল আৰু
আচ্ছা এটা বহুত ভালে কৰিছা তুমি দেখোন
ভালেই হ'ল মানে মানে আৰু তোমাৰ মানে এটা মানে যোনটো ভ্ৰমণ কৰিলে মানে কি হয় আহ যোনটো মনোমোহক দৃশ্য তুমি দেখা পোৱা ন
অ অ অ
সেই মনোমোহক দৃশ্যবোৰ মানে তোমাৰ মনত মানে একদম ৰৈ যায় গম।
ৰৈ যায় ৰৈ যায় ৰৈ যায়
কাৰণে ৰৈ যায় এতিয়া তুমি তুমি যিহেতু তোমাৰ ঘৰটো মই জানাত তো অসমৰ বাহিৰতে হয় মানে ক'ব গ'লে তোমাৰ যোনটো মানে নিজৰ ঘৰ আৰু আইতা ককাহঁতৰ ঘৰ
পাৰটোৰ ঘৰ
এতিয়া তুমি নিজে কোৱা তুমি যে ৰে'ল যাত্ৰা যে কৰা যায় আইতা ককাহঁতৰ ঘৰলৈকে। তে তুমি যে বিভিন্ন জাগা যে চাই চাই যোৱা যে তোমাৰতো চাগে মনত পঢ়ি যায় ন জেগাবোৰ
প্ৰকৃতি সুন্দৰীয়া চাই কিনে আৰু
হয়- হয় সৌন্দৰ্য
উম সৌন্দৰ্যনক থাই কিনে মানে বহুত ভাল লাগে আৰু
হয় হয় হয়
বাকী হেৰি কি আছিলে জনাবা তুমি মোক যদি তোমাৰ এই জুকবদিত যাম বুলি কৈছ।
অ হয় হয় হয় হয় জনাম দিয়া জনাম দিয়া আমাৰ যদি এইটো। হৈ যায় ভ্ৰমণটো
হয় হয় ভ্ৰমণটো যদি মানে ভ্ৰমণটো হোৱাৰ আগতে আৰু কেইদিনমান আগতে জনাই দিলে হ'ল।
অ অ অ নিশ্চয় জনাম দিয়া তোমাক মই।
হয় হয় আৰু বাকী সেনেকে আৰু ভালকে আমি লগ চগ পাই থাকিলে আৰু। ভাল লাগে আৰু গম পাইছে নে মিলা -প্ৰীতিটো থাকেই আৰু মানুহৰ মাজত যদি লগ চগ পাই থাকা। সেইয়াই আৰু বাকী তোমাক মই আশা কৰিলো তোমাৰ যাতে দিনবোৰ ভালে কুশলে যাওক।
একদম -একদম তোমাৰো যাওক আৰু ভালকে।
দিয়াতে ফোনটো আৰু আমাৰ ৰবা ক'ব গ'লে। আমি অকণমান কথা পাতিব পাৰিম আৰু হয় হয় মানে তোমাৰ এতিয়া কোৱাচোন। তেনেকুৱা অ।
অ বাকী মানে অ হ'ব একো নাই তোমাৰ আৰু কোৱা আৰু পৰিয়ালত মানে। ভৱা সব ভালে ন সবৰে।
অ মোৰ ভালে আছে পৰিয়ালত মানে আজি মানে এইকেইদিন মানে। দেউতা মানে মোৰ অকণমান ব্যস্ত হৈ আছে মানে।
আচ্ছা।
কাৰ্যালয়ত মানে অকণমান বেছিকৈ কামবোৰ চলি আছে।
অ হয় নেকি?
অ মই মোৰ দেউতা যিহেতু ইয়াতে কলেজ এখনতে কাম কৰে মানে
আহ অ
হেৰি কি আ চৰকাৰী কলেজ এখনত তাতে মানে এতিয়া মানে নতুন বাৰ্ষিক আৰম্ভ হ'ব ন। সেইকাৰণে মানে নতুন নতুন যোনবোৰ মানে ছাত্ৰ- ছাত্ৰী আহে আৰু কলেজত সেইবোৰৰ মানে তোমাৰ হেৰি কি আছিলে। ধৰি লোৱা তোমাৰ যোনবিলাক কাম থাকে মানে ছাত্ৰ ছাত্ৰীবোৰৰ মানে যোনবিলাক কি কি? ডিপাৰ্টমেণ্ট হওক কি কি ব্ৰাঞ্চত সেনেকুৱা মানে আৰু মানে হোতেল ৰিলেটেড কামবোৰ মানে মোৰ মানে এতিয়া মানে এই দেউতাই চাবলগীয়া হৈছে মানে
আচ্ছা
মানে এতিয়া মানে ক'ব গ'লে অকমান অভাৰ মানে লাগাতকে বেছি কাম কৰি আছে। কাৰ্যালয়
আচ্ছা হয় নেকি।
সময় মোৰ ভাইটি আৰু মোৰ অকণমান কমকে সময়।
দিয়া -দিয়া একো নাই তেওঁৰ আৰু মানে ঘৰৰ এটাহে মানে
হয় -হয় যিহেতু একজনে
অ চাকৰি কৰা মানুহ আৰু সেইটো কৰিবই লাগিব আৰু হয় নে নহয়।
ল সে কেতিয়াবা আৰু বেয়া লাগে আৰু দেউতাৰ কাৰণে ভাবি কিনে এতিয়া যিহেতু বুঢ়া হৈছে।
এতিয়া মানে আমিও মানে চাবলগীয়া হৈছে।
অ সেইটোয়ে আমাৰো আৰু চাকৰি পোৱা হৈছে আৰু।
অ চাকৰি এতিয়া যদি কলেজৰ পৰা ওলাই। কিনি যদি তাই মানে লগালগ যদি আমি যদি চাকৰিটোত যদি সোমাই যাওঁ কিবা। ত তে মানে আমাৰ মা দেউতাৰো বহুত।
অ বহুত সহায় হ'ব সেইটোয়ে সেইটোৱে।
দিয়াতে তোমাক তোমাৰ লগত কথা পাতি কিনে মোৰ যথেষ্ট -যথেষ্ট ভাল লাগিলে মানে।
অ অ দিয়া- দিয়া মোৰো বহুত ভাল লাগিল।